হেল্ল' উম। শুনা পাই আছোঁ হেল্ল'
হেল্ল'
শুনা পাই আছা?
শুনা পাই আছো অ',
কি খবৰ? কি খবৰ তোমাৰ, খবৰ ভাল তোমাৰ কোৱাচোন।
মোৰ ভালেই।
বৰ্তমান ক'ত আছা এতিয়া তুমি?
বৰ্তমান ঘৰতে।
অ। ভাত পানী খোৱা হ'ল? ভাত পানী খোৱা হ'ল তোমাৰ? অ। এ বৰ্তমান তোমাৰ ঘৰত কোন কোন আছে?
মোৰ ঘৰত মা, দেউতা, ভণ্টী এই কেইটা
দেউতা কি, উ দেউতৰা কি কৈছ
দেউতা এতিয়া ঘৰত নাই বৰ্তমান কামলৈ গ'ল।
আহ। দেউতা কি কয়
খেতি।
অ মা ঘৰতে আছেনে?
নাই ঘ দো হয়
অ। তুমি বৰ্তমান কিবা কাম বন কৰি আছা নে নাই এনে ঘৰতে আছা?
নাই-নাই বৰ্তমান ঘৰতে আছে, কাম বন কৰা নাই একতিয়ালকে। বতৰ কাৰানে
আহ।
আজি পথাৰলৈ যাব হৈ আছেগে খেতি পথাৰলৈ কিন্তু বতৰতো বহুত বেয়া কাম যাব পৰা হোৱা নাই।
অ- অ খেতি পথাৰ
বাকী তাত বতৰ কেনেকুৱা এতিয়া?
বৰ্তমান আমাৰ ইফালে বহুত গৰম। আহ।
ইয়াতো বহুত গৰম মটৰো বহুত সলনি হৈছে কালি যথেষ্ট বৰষুণ দিলে, আজি আকৌ ৰদ বহুত বেছি ৰদ
অ' আমাৰ এইফালেও মানে ৰাতিপুৱা বৰষুণ দিছে, কিন্তু এই এতিয়া মানে ৰাতিপুৱাৰ পৰা বহুত ৰ'দ ছে এতিয়া বহুত গৰম পৰিছে। মোটামুটি চল্লিশ ডিগ্ৰীৰ ওচৰত গৰম পৰি আছে। এ তোমালোকৰ সেইফালে
অ' এনে খেতি পথাৰ তোমালোকৰ ঘৰতে কৰে নে?
খেতিপথাৰ ঘৰত কৰে হয়।
হয়।
মানে গছ-গছনিবোৰ কাটি পেলোৱাৰ ফলতো বহুত গৰম বাঢ়িছে। ইয়াত গছ গছনি নাই। চাহ পাবলৈও নাই ৰাস্তাটো।
উ, হয় তেনেকুৱা মানে উম, সেই মানে গভমেন্টে একো তেনেকুৱা মানে পলিচি লোৱা নাই, আগতে যিমান বিলাক পুৰনা গছ আছিল সিমান বিলাক কাটি পেলাইছে, এতিয়া নতুন যিমান বিলাক গছ ৰুছে ইমান বিলাক আকৌ ডাঙৰ হৈ ছাহ দিয়ালে হয়তো পোন্ধৰ বিশ বছৰ লাগি যাবও পাৰে।
হয়-হয় আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে কিবা এটা ভাবিছে যদিও, বৰ্তমানৰ খিনিৰ বাবে তেনেকে বিশেষ একো ভবা নাই আৰু এইটো সম্ভৱো নহয় বাৰু, এ গছ পুলি ৰুই এবছৰ-দুবছৰতে ডাঙৰ হৈ যোৱাৰ। এনেকুৱা একো বৈজ্ঞানিক পদ্ধতি উলিওৱা নাই।
হয়।
আৰু উ এতিয়া বিভিন্ন পদ্ধতিবোৰ উলিয়াইছে বাৰু, গছ পুলি ৰুবৰ বাবে কিবা বাবে আই পি এ তাতো আমি দেখিছো আমাৰ অসমত বহুত গছ গছনি ৰোপন কৰিছে, যোৰহাটত ৰুইছে কৰ'বাত ৰুইছে এনেদৰে, কিন্তু পুৰণা গছ গছনিবোৰ কাটি পেলোৱাটো এ এটা ডাঙৰ সমস্যা, এতিয়া আমাৰ গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰৰ গছখিনিও কটা হ'ল, ইয়াৰ ফলতো আমাৰ
উ
চৌপাশত পৰিৱেশটোত মানে যথেষ্ট প্ৰভাৱ পৰে এইখিনি বস্তুৱেও।
হয়। মানে গছ, উম। এতিয়া মানে বতৰটো ঠাণ্ডা হোবৰ কাৰণে মেইনতটো গছ লাগিব।
নহয় গছ গছনিতো আমাৰ আমি জীয়াই থাকিবৰ বাবে গছ-গছনিটোৱে আমাৰ মেইন বস্তু। আমি চব গছ গছনিৰ পৰাই পাওঁ। আমি অক্সিজেন গেছ, গছ গছনি পৰা খাদ্য বস্তু, গছ গছনি পৰা এতিয়া গৰমৰ পৰা বাচিবৰ কাৰণে নতুন বৈজ্ঞানিক পদ্ধতিবোৰ ওলাইছেও যদিও প্ৰাকৃতিক যোনবোৰ পদ্ধতি গছৰ ছাহ দিয়া, বতাহ মৰা
এতিয়া আমি দেখিছোঁ আমাৰ ইয়াত বতাহেই নাই, আজি বহুত দিন ধৰি এইবিলাক এইবোৰ গোলকীয় উষ্ণতা বৃদ্ধিৰ লগতে এইবিলাকেও পৰিৱেশটোত বহুত ক্ষতিসাধনো কৰিছে, এইবিলাক বহুত প্ৰভাৱ পেলাই থকা এটা বস্তু।
হয়। মানে এতিয়া মানে ভৱিষ্যত অ' জন্মৰ কাৰণে এইটো এটা মানে বহুত ডাঙৰ প্ৰব্লেম হ'ব মানে।
বহু-বহুত ডাঙৰ সমস্যা হ'ব হয়।
মান বৰ্তমান মানে
হয়।
বৰ্তমান এতিয়া ৰাস্তৰ কাষত যিমান বিলাক গছপুলি ৰুইছে সেইখিনিক ডাঙৰ হৈ ছাঁহ দিয়ালে হয়তো পোন্ধৰ বিশ বছৰ
হয়। এইখিনি বহুত সময় লাগিব।
ৰুই ল'ব লাগে।
নহয়।
ৰাজোপা ব বা যদি তেকা এখন গভমেণ্টে যদি কিবা এনেকুৱা পলিচি ওলাই, যে এজোপা গছ ডাঙৰ হোৱাৰ পিছত আকৌ নেক্স এলপা গছ কাটিব পাৰে, তেতিয়াহলে মানে পলিউচন টো বা জনসাধাৰণে একো ক্ষাধন একো নহব মানে তেনেকুৱা। কিন্তু এনেকে মানে তেনেকুৱা
এনেকুৱা একো পলিচি এতিয়ালৈকে উলিয়া নাই যে, এজোপা গছ কাটিলে লগতে আৰু এজোপা গছ ৰুব লাগিব। এইটো বাধ্যতামূলক কৰি দিব লাগে আমাৰ নাগৰিকৰ বাবেও হওক বা, চৰকাৰৰ বাবেও হওক, এতিয়া চৰকাৰ বিভিন্ন পলিচ বিলাক নতুন ৰাস্তা ঘাট নিৰ্মাণৰ বাবে কিছুমান গছ গছনি কাটিবলগীয়া হৈছে, সেইটো হয়। কিন্তু তাৰ পৰিৱৰ্তে বেলেগ এটা অঞ্চলতে হওক বা সেইটো অঞ্চলতে তাৰ ব্যতিক্ৰম কিবা এটা উপায় চৰকাৰখনে উলিয়াব লাগে। কিবা কিবা এটা চৰকাৰে আঁচনি নিৰ্ধাৰণ কৰিব লাগে যে এইজোপা গছ কাটিলো ইয়াতে আৰু দুজোপা গছ এইখনত ৰুই দিলো।
উ
তেনেকুৱা বিলাক কৰিলে ভৱিষ্যত প্ৰজন্মনৰ বাবেও সুবিধা হয়। লগতে আমাৰ বৰ্তমান যোনখিনি মানুহ এই মানুহখিনিৰ বাবে আমি এইবোৰ বহুত লাভান্বিত হ'ম। এই পদ্ধতিটোৰ জৰিয়তে এনেকুৱা এটা আঁচনি যদি আমি পাওঁ। তেন্তে আমাৰ বহুত সুবিধা হ'ব।
উম।
এতিয়া আমি কৰবাত যদি যাও দীঘলীয়া যাত্ৰাৰ বাবে বাইকতে হওক বা গাড়ীতে হওক যেনেকুৱাই নহওক। আমি যদি দীঘলীয়া যাত্ৰাৰ বাবে যাওঁ এতিয়া আমি কৰবাত ভাগৰ ল কি ৰোপৰ বাবেও ভাল গছ এজোপাৰ প্ৰায় অভাৱ হোৱাৰ দৰে।
হয়।
সখিন বস্ত বহুত অসুবিধা ব বাৰু য'তে ত'তে য বনাই মানে বহুত গছ গছনি ক্ষতি কৰি আমাৰ প্ৰকৃতিৰ আমাৰ বতৰটোত বহুত বেয়াকে বেয়া প্ৰভাৱ এটা পৰিছে কু প্ৰভাৱ পৰিছে। ব্ উষ্ণা ইমান বৃদ্ধি হ'ল পিছৰ বছৰ ইমান বৃদ্ধি হ'ল
অ ন ক
ইয়াৰ কোনো আঁচনি চৰকাৰে ওলোৱা দেখ নাই।
হয় মানে পলিউচনটো
এইেই নহয় গছ গছনিয়ে আমাৰ নিচিনা গাঁৱলীয়া মানুহ বিলাকৰ উ যোন মান খিনি নদীৰ কাষত থাকে নদীৰ কাষত থকা মানুহখিনি সহায় কৰে ডাঙৰ ডাঙৰ যোনবিলাক গছ আছে সেই গছ বোৰে আমাক গৰাখহনীয়াৰ পৰাওঁ নদীৰ গৰাখহনীয়াৰ পৰা আমাক ৰক্ষা কৰে। নদী কাণত যোনবিলাক মাথাউৰিত ডাঙৰ গছ আছে সেই গছবোৰৰ শিপাবোৰে সেই মাটিবোৰ খামুচি ধৰি থাকে যাৰ ফলত বাৰিষা হলে যোনখিনি আমাৰ অসমৰ বানপানী সমস্যা, সেই বানপানী সমস্যাৰ পৰা সেই গছবিলাকে গৰাখহনীয়া হোৱাৰ পৰা আমাক ৰক্ষা কৰে। এনেকুৱা বহুত সুবিধা আছে। আমাৰ গছ গছনিৰ পৰা
মানে বৰ্তমান মানে অসমৰ গছসমূহ কাটি মানে নতুন কোম্পেনী বনোৱা বা নতুন কিবা এটা চিন্তা কৰা সেইটো মানে কিমানটো যোগ্যতাপূৰ্ণ হ'ব।
এইটো এইটো এফালৰ পৰা চাবলৈ গ'লে উম নতুন গছ গছনি কাটি তাত এটা উদ্যোগ স্থাপন কৰিলে আমাৰ যোনখিনি নিবনুৱা আছে তেওঁলোকে কিবা এটা সংস্থাপন পাব সেইটো হয়। কিন্তু আমাৰ ভৱিষ্যত যোনখিনি প্ৰজন্ম ভবিষ্যত প্ৰজন্ম ন্ম খিনি জীয়াই থাকিবৰ বাবে এটা সুস্থ স্থ পৰিৱেশত থাকিব বাবে আমাক গছ গছনি প্ৰয়োজন হ'ব। আমাক যেনেকে জীৱিকা তো লাগিব, তেনেকে জীয়াই থাকিবৰ কাৰণে আমাক গছ গছনিও লাগিব, গছ গছনিটো অত্যন্ত প্ৰয়োজনীয় বস্তু। এতিয়া আমি যদি পুৰণা দিনলৈ যেতিয়া বহুত বেছি উদ্যোগ নাছিলে, কিবা নাছিলে যেতিয়া মানুহখিনি মেইন কে প্ৰধানকৈ কৃষিৰ ওপৰত নিৰ্ভৰ কৰি পেলাই জীৱন যাপন কৰি আছিলে তেতিয়াতো মানুহবিলাকৰ মেইন প্ৰধান উৎস গছ গছনে আছিলে। গছ গছনিৰ পৰাই ধান পায় খাবলৈ খাদ্য বস্তু পায়, গছৰ কাষতে ৰয়। গতিকে আমি সেইফালৰ পৰা যদি চাওঁ গছ গছ গছ গছনিতটো আমাৰ ভৱিষ্যত প্ৰজন্মই হওক বা বৰ্তমান প্ৰজন্মই বা আমাৰ আগৰ প্ৰজন্মখিনি। গোটেইখিনি মানুহৰ কাৰণে সমানে মানে প্ৰয়োজন নাছিলে, কিন্তু এতিয়া সময়ৰ লগত বস্তুবিলাক সলনি হৈছে হয়। উদ্যোগ নতুন নতুন স্থাপন কৰিছে, উদ্যোগ স্থাপন কৰিবই লাগিব। দেশ এখনৰ ৰাজ্য এখনৰ বিকাশৰ বাবে উদ্যোগ বিলাক লাগিবৈ। উদ্যোগ হ'ওক বা কোম্পানী হ'ওক কিন্তু তাত তাৰ পৰিৱৰ্তে তাৰ ব্যতিক্ৰমত আমাক গছ গছনিও লাগিব। এটা বেলেগ এটা ইয়াত যদি পাঁচজোপা গছ কাটি পেলাই তাত এটা উদ্যোগ স্থাপন কৰিছে তেন্তে তাৰ চৌপাশতে হওঁক বা অন্য এটা জেগাতে হওঁক তাৰ পৰিৱৰ্তে দহজোপা গছ ৰুব লাগিব। আৰু গছ বিলাক ৰুলেই নহ'ব মানে ৰুই এৰি দিলেই নহ'ব তাৰ চোৱা চিতাও কৰিব লাগিব, তাৰ বাবে বৈজ্ঞানিক পদ্ধতিও উলিয়াব লাগিব, যাতে গছ গছনিবোৰ ডাঙৰ হয়। সোনকালে ডাঙৰ হয়। সোনকালে ডাঙৰ হৈ তাৰ আমি তাৰ পৰা সোনকালে লাভান্বিত হওঁ, গতিকে এই পদ্ধতিবোৰৰ ওপৰত চৰকাৰে অকণমান গুৰুত্ব দিলে সকলোৰে কাৰণে সুবিধা হয়।
হয়। যে মানে। এই গোটেই কাম খিনি মানে জনসাধাৰণে কোৱাতকেও মানে যদি গভমেন্টে অকমান কিবা এটা ডিচিশন লয় তেতি বছি সুবিধাজন
অ বেছি সুবিধা হয় এইটো কাৰণে কাৰণ গভমেণ্টে যদি কিবা এটা বস্তু কাম কিবা এটা নিয়ম আৰম্ভ কৰে, সেইটো এটা আঁচনিত পৰিণত হয় নহ'লে সেইটো এইটো এটা আইন কানুনৰ নিচিনা বস্তু হৈ যায়, আমি জনসাধাৰণে কৰিলে সেই বস্তুটো শৃংখল শৃংখলাবদ্ধ নহয়, কিন্তু চৰকাৰখনে সেই কামটো কৰিলে শৃংখলাবদ্ধ হয়। গতিকে এই কামটো কাৰণে চৰকাৰ খন যদি আগবাঢ়ি আহে চৰকাৰে কিবা আঁচনিও উলিয়াই তেতিয়া আমাৰ সকলোৰে সুবিধা হয়। সেইটো কথাকে মই ভাবো, এই প্ৰাকৃতিক দুৰ্যোগ যোনবিলাক হৈ আছে।
হয়।
এইখন চৰকাৰে তেনেকুৱা বিশেষ মানে মানুহৰ চকুত লগা আঁচনি উলিওৱা নাই যদিও কিছুমান কাম কৰি আছে এতিয়া আমি দেখা পালে আই পি এলত যোনখিনি ডটবল হয় প্ৰতি প্ৰতিটো দটবলটো এগেনষ্টত। গছ পুলি ৰোৱাা হয়, এতিয়া আমাৰ যোৰহাটৰ চাহ বাগানত তেনেকুৱা গছ পুলি ৰুইছে। কোনোবা কোনোবা জগাত, বহুত জগাত এনেুৱ এুৱা গছুলি ৰুইছে। চৰকাৰখনে কৰিছে যদিও এই কাম বিলাক মানে পৰ্যাপ্ত নহয়, আমাৰ পৰিবেশৰ কাৰণে সেইখিনি পৰ্যাপ ৰ্যাপ্ত নহয় চৰকাৰে ইয়াৰ উপৰিও আৰু কিবা ভাবিব লাগিব। এইখিনি এই গছ-গছনিবোৰ ওলাই আমাৰ প্ৰাকৃতিক দুৰ্যোগৰ পৰাও বানপানী নিচিনা প্ৰাকৃতিক দুৰ্যোগৰ পৰাও। আমাৰ আমিবোৰে সকাহ পাম। এইখিনিয়ে অকল আমাৰ অসমখনতে নহয় গোটেই ভাৰতবৰ্ষতে গোটেই বিশ্বতে মানে উম আমাক আমাৰ ভৱিষ্যত। প্ৰজন্মটোৰ স্বাস্থ্য সম্বন্ধে বা যিকোনো কাৰণত আমাক সুৰক্ষা প্ৰদান কৰিব বুলি মই ভাবোঁ।
আকৌ লগ পাম বাৰু। ধন্যবাদ।